হেল্ল'
অঁ কি কৰিছ।
এয়া এইয়া শুই উঠি ভাত এসোপা মাৰি দিলো
অঁ কিহে খোৱা হল ব ভাত?
ভাত মানে এয়া আলু পুৰি লোৱাও লগত এই মাছ আছিলে গৰৈ মাছ তাকে খোৱা বোৱা হ'ল নাই?
উম এই খালো খালো এই কি খাবি আৰু এতি এই গৰম দিনছে নহয় পঁইতা ভাত আছিলে তাৰপিছত আৰু এই পিয়াজ দুটামান কাটিলো আৰু
আহঁ
তাৰ পিছত সেই আলু পিটিকা অকণ কৰিলো। খাৰলি অকণ লগত ললো আৰু খাই দিলো
এই গম দিনত এইবোৰ দা ভাত চো ভাত বু থাকিলে মান গা ঠাণ্ডা লাগিতে এইবোৰ ভাল তেনেকুৱাত
উম উম
এতিয়া মানে কি হৈছে কথাবোৰ মানে মানুহে যদি অকমান বেছি ভাল হয় হয় কথা বতৰাবোৰ সেইটো কাৰণে মানে বেছি ভাল বেছিকৈ পাতিব নালাগে মানুহৰ লগত কথা মই সেইটো কথা আজি বুজি পালোঁ অ' দেৰিত তোৰ মানে অকণমান আগত বহুত কষ্ট কৰিলোঁ ইমান কষ্ট কৰি প্ৰায় এঘন্টামান সময় কষ্ট কৰিলোঁ একো ফল এটা নাপালেও ভাল
সেইকাৰণে ইমান ভালে কথাহে ফৰিব পাতিব নালাগে আজিকালি মানুহক ভাল ভাল ব্যৱহাৰৰ দিলে ভাল ব্যৱহাৰ নিদিয় নহয়
উম উম এতিয়া সেইটোৱে হ'ল আমাৰ লগত এয়া সাক্ষৎ প্ৰমাণটো পালোই দেখোন দুইটা সাক্ষী আছো স্বয়ং বাকী খেতি বাতিত খেতি বাতি কিমান আগবাঢ়িছে
খেতি বাতি মানে হাল বোৱা হৈছে। তাৰপা এতিয়া কঠীয়া হৈছে আৰু হলেই ৰুম আৰু
অ হাল
টেক্টৰ টেক্টৰ এতিয়ানো ক'ত গৰু তৱে ৰাতিপুৱা মানে কি হয় আমাৰ গৰু আছে বাৰু কিন্তু গৰুৱেনো কিমান পাব পাৰি-
হয় বাৰু আজিকালি আও উম বাবাকানৰ ট্ৰেক্টৰ।
অহ অহ।
এ আমাৰ বাবাগন যে
অ অ
অঁ আমাৰো সেই তাৰ ট্ৰেক্টৰে বালে এতিয়া গৈছে আৰু ৰ'দটোও বহুত যায়-
ৰ'দতটো আজি সাংঘাটিক দিছে আজি মানে ৰ'দ মানেটো কি ৰ'দ উলাইছে আও
তাকে হে এদিন বৰষুণ অহ এদিন ঘপকে বৰষুণ দি দিব তাৰপিছত বানপানী হব উম তাৰ পৰা এতিয়া ইয়া টিকা ফটা ৰ'দ।
উম এই ৰুব সময়ত ব বৰষুণ ৰ'দ দিয়ে প্ৰতি বছৰে এনেকুৱাই। মো ৰুব সময়ত'হে ৰ'দ দিব বৰষুণ যেতিয়া লাগে।
তেওঁ
তাৰপৰা এসপ্তাটামান ৰ'দ দিব গোটেইখন এই ফাট মেলি যাব।
অ খৰাং হৈ পৰিব গোটেই-
তাৰপিছত ৰুব নোৱাই‌ আও।
সেইটোৱে বতৰৰ কথাও মানে একো ধৰিব নোৱাৰি কেতিয়া কিনো হ'ব।
নাই নাই নোৱাৰি
বাকী স্কুল
উম গৈ আছো গৈ আছো এতিয়া বন্ধ পাব এই হে জুলাই মাহটো
আ
উম। হেল্ল'। হেল্ল'
হেল্ল'
অ শুনিছোঁ শুনিছোঁ
অ স্কুল যোৱা নাই?
স্কুল আজি এতিয়া বন্ধ হব জুলাই মাহত।
অঁ গৰম বন্ধ। গৰম বন্ধটো আকৌ কিছুমান স্কুলত কিবা ক্লাছ কৰে নহয় এনেকুৱা আৰ্টচৰ ক্লাছ অহ বন্ধনে পোৰা
পোৰা এমাহ বন্ধ।
তহঁতৰ স্কুলত এতিয়া কোন কোন আছে কিমান আছে মানে
মানুহ আমাৰ আছে দহ জন আছে মুঠ।
অ ষ্টুডেণ্টটো আছে নহয় অলপ?
ষ্টুডেণ্ট বিশেষ নাই পঞ্চাছটা মান আছে।
অ পঞ্চাছটাও কম নহয় আৰু আজিকালি এনেকুৱা ব্যক্তিগত স্কুল এখনত।
উম সেইটো হয় বাৰু উম
তাতে সেইকণ তোৰ ইমান হেৰি জেগাও নহয় নহয় চহৰীয়া জেগা গাও নহয় নহয় এইটো নগৰৰ জেগা উম গাঁৱলীয়া জেগা এটাত সেইখিনি মানুহে বহুত আৰু যথেষ্টখিনি।
তাকেতো মানে হেৰি হয় আৰু এনেই অন্য কথা একো নাই দৰমহা দিবলৈ যাম হয় অকমান।
টো হয় আৰু।
উম উম
সময়বোৰ ইমান খৰকে গৈছে নহয় যোৱা বছৰ তোৰ ৰাসৰ কথা এতিয়া মনত আছে। আকৌ ৰাস পাওঁ পাওঁহি
তাকে ছমাহ পাৰ হৈ গ'লেই ৰাসৰ মই হিচাপে দিবলে হোৱা নাই এতিয়ালেকে।
ৰাসৰ কথাবোৰ কিবা এতিয়া যেন হে কালি পৰহি হৈ গৈছে তেনেকোৱা লাগি আছে এতিয়া মই অথনি ভাবিলোঁ মানে পটককে মনলে আহিলে ভাবিছো আকৌ ৰাসেই পালেহি দেখোন
পালেহেতনো
নৱেম্বৰ ডিচেম্বৰ মানত ৰাস নহয় জানো
উম নৱেম্বৰত
এতিয়ানো কিমান দিন আছে আও
উম মানে পূজাৰ পাছতে হয় নহয় জানো ৰাসটো
পূজাৰ পিছতে ৰাস হয় অ
অ কিন্তু এইবাৰ কাতি বিহুে এই পূজাই একেলগে পৰিছে আকৌ
এ তেনেকোৱা পৰে প্ৰায় আগতো পৰিছে মানে মোৰ মনত আছে কাতি বিহুত পূজা পৰে
উম এনেই হেৰি কাতি বিহুতকে আগত পৰে নিকি পূজা
ঠিকে নালাগে নহয় পৰে আগতে কৰে কিন্তু এবাৰ নে দুবাৰ মোৰ মনত আছে মানে এবাৰ মানে লৰা
অহ অ
এই অসমীয়া মানুহ বিলাকতো দীঘল ছুটি থাকে যে এইবোৰ একে একেই নপৰে প্ৰতি বছৰে
অহ
তাৰপিছত সেয়াই আৰু ৰাসত এইবাৰ কি প্লেনিং ভাল চাই ল'বি নাই যোৱাবাৰতো সেয়া দায়িত্ব থকা কাৰণে ল'বই নোৱাৰিলি ভাল
উম বৰ্তমানে এইবাৰ কি হয় নাজানো তই আক চেঞ্জ যদি হয় চেঞ্জ মানে এনেকোৱা চেঞ্জ নহয় বাৰু উম যদি আকৌ মানে লোৱাৰ ইচ্ছা নাই বাৰু এইবাৰ চেঞ্জ কৰি দিম বুলি ভাবিছো কিন্তু এতিয়া কি কয়
ভাও চাউ বোৰ এনেকে লৈ থাকিলে মানে মনটো অলপ কিবা এইবিলাকত লাগি থাকিলে মানে মনটো অলপ ফূৰ্তি হৈ থাকে
উম
আৰু কিন্তু দায়িত্বটো আৰু যিটো গধুৰ দায়িত্বটো সেইটোত ভাও লবলে হ'লে
সেটো ভাও ললে হলে এনে মথা বেয়া থাকে আৰু ভাও লৈ পেলাই কি হ'ব অৱস্থাটো
সেইটোৱে সহকাৰী সম্পাদক যিকেইজন পালি আও
এ অতি উত্তম
মানুহ কি হ'ব নাজানো আৰু
তাকো তই কি হিচাপ দিয়াই নাই হিচাপৰ মিটিং হোৱা নাই নি?
দিন মানে মি দিছিলো কেই বাওটাও মিটিং দিছিলো কিন্তু মানুহ নাই নেযাই গোটেই নাখায়।
এই আমাৰ ইয়াৰ চিষ্টেমটো মানে পৰিস্থিতিটো তেনেকোৱাইটো ৰাস হোৱাৰ পিছত মানুহে বা বিলা তঠটা বাই বাই।
উম তাৰপা হেৰিৰ আগত আকৌ ৰাসৰ আগত আকৌ খুব হেৰি দিবলৈ আহিব। ইচাম নিদিলে কিবা কৰিবলে কিমান কলি এইবিলাক
অ হিচাপ দেখিলৰ কাৰণে ৰাইজৰ তই ওজ আপত্তিহে শুনিবি আৰু ম টিং এখন নি দিলি ইমান দিনে আৰু এতিয়া মূৰা মূৰি সময়লৈাত থৈ দিছোঁ আমুক তামুক তই এতিয়া মিটিং এখন গোটাচোন মানুহ নহয়।
নহয় ক'ত হ'ব এই এতিয়া ক'ৰবাত খেতি পথাৰ আছে আমুক আছে তামুক আছে। তেনেকেই মানুহ শেষ গুচি যায়। তাৰাপৰা এতিয়া হেৰিৰ কামটো আমাৰ এই মঞ্চৰ কামটো বনাব যে। দহ দহ লাখ টকা আহিছিলে যে?
অ
সেইটো পইচা হেৰি হ'ল নহয় এইটো আকৌ এডমিশ্যন দিবলৈ গৈছিলো সিদিনা মই।
অ
নাই এতিয়া এম এক লগেই নাপালোঁ।
অ সেইটো পইচা পুৰাকে হোৱাগেই নাই নেকি
কতা পইচা ন নাপালোঁ দেখোন।
অঁ সেইখিনি মানে এই নিৰ্বাচনৰ আগত ভুৱা দিলে।
উম হেৰি মানে সেইটো হে চেংচন কৰিছিলে, এতিয়া চৰকাৰখন বদলি হৈ যোৱা কাৰণে সেই পইচাটো নাপালো আক আমি।
অ অ।
কিন্তু এতিয়া আকৌ এব্লিকেশ্যন দিছো।
নহয় সেইটো বিধায়কৰ ফান্দৰ পৰা নাহে নহয়, সেইটো পুৰাতো একেবাৰে চৰকাৰৰ পৰা আহে আমাৰ অসম চৰকাৰৰ পৰা আহে ন?
নহ সেইটো বিধায়ক বুজিব দিছিলে।
উহে সলনি হ'ল যদি অকণমান টান হ'ব
সেইটোয়ে আকৌ হেৰি কৰিব লাগ চেংশন কৰিব লাগিব। তেতিয়া যদি আমি ক সেইটো যদি কামটো যদি আৰম্ভ কৰিব পাৰিলোঁহেঁতেন তেতিয়াহ'লে পইচা দিবই লাগিলে হেঁতেন যিমান যি হলেও।
আহ সেইটো হয় কিন্তু এতি এতিয়াতো সম্পূৰ্ণ নহলেই কামটো। চেংন হল বুলি তো তোৰ অ তেনেকুৱা হলে তই এতিয়া সেই পুৰণা যোনখন আবেদন সেইখন আবেদনত কামত নিদিয়ে আৰু এতিয়া, এতিয়া নতুন আবেদন দিব লাগিব। খন আকৌ সিহঁতি পাছ কৰি দিব লাগিব।
উম এতিয়া আবেদনখন লিখি থৈছো বাৰু, মানে সেইদিনাখন দিবলৈ গৈছিলো এম এল এ নাপালো। এম্ এল্ এ গুৱাহাটী গল, ঘূৰি আহিলেই দিব প হ'ব। কি কয় আৰু বেলেগে আমাৰ লগে একেলগে তাতিপাহৰ মঞ্চ পালে আকৌ
পনবে পালে নি?
নহয় তাতে বাহে।
তাতীবাঁহ?
এই দশেঙত যে আছে। নাপাতে সেত সেই বেলেগ কিবা কি অনুষ্ঠান হৈ থাকে যে।
আমাৰ ইয়াতো সঁচাকে অকল ৰাস খনৰ বাহিৰে বেলেগ একো নহয় অ, কিবা এটা অনুষ্ঠান এটা পতাৰ কথা ভাবি পাৰি, এতিয়া।
পাতিবি কেনেকে মানুহবলাকৰ সমৰ্থন লাগিব নহয়।
সেইটোৱে এটা কথা, নহয় এতিয়া তই যদি এনে এনেকুৱা কিবা অনুষ্ঠান এটা পাতিম বুলি ত মানুহ গোটাওঁ মানুহো নহয় এতিয়া এতিয়া চব
নহয় নহয় নহয় একেবাৰে নহয়,, উম আৰু ৰাসটো সময়তো ৰাসৰ সময়তো মানুহে চবে হেৰি নি দিয়ে
উম, ৰাসৰ সময়ত কাজিয়া হ'ব, হুলস্থুল হ'ব
উম, ভাওৰ লৈহে কাজিয়া হয় চবতকে বেছি
আৰু চবতকে বেছি ভাউ লৈ কাজিয়া, নহয় তই এতিয়া তই এইবছৰ চাবি ইয়াৰ ক'ৰবাৰ প্ৰদীপ তামলীয়া সেয়া পালে নহয় মানে এনে এতিয়াতো আৰু মিটিং গোটাই থাক মানুহ এটাও নহয় একেবাৰে মানুহ নহয়, যেতিয়া তই ৰাসৰ আগত মিটিং দিবি যেতিয়ালৈকে তই তেতিয়াতো তই হিচাপটো তেতিয়াহে দাখিল কৰিবি তেতিয়া মানে তোৰ আৰু তোৰ ওপৰত আহি যাব মানে তই ইমান দিন কি কৰি আছিলি? এতিয়া হিচাপ দিবলৈ আহিছ এইটো হিচাপ কি হ'ল? সেইটো কি হ'ল এতিয়া পৰা যদি তোক সময় অকণমান দিয়ে তেতিয়াহে তই সেইটো নিকাকে বস্তুতটো প্ৰস্তুত কৰিব পাৰিবি বা দেখুৱাব পাৰিবি। কৰ'ৰবাত যদি কিবা এটা খুত থাকি যায়, অ ক'ৰবাত যদি কিবা এটাু খুঁত থাকি যায় তোকুতো সময়টো লাগিব সেইটো চলে তোৰ এবছৰৰ কথা মনত থাকিব নি আৰু এইফালে, তই যদি ক'বা বিছ টকাৰ কথা এটা কৈ
উম।
সেইটো কাৰণে এইবোৰ কাম মানে সময়ৰ কাম সময়ত কৰি দিব লাগে আমাৰ মানুহখিনিয়ে ৰাস ভাগিল অনুষ্ঠান ভাগিল। এইটো কৃষ্টি বিকাশ কেন্দ্ৰ এনেই, বিকাশ নহয় অকল কৃষ্টি কেন্দ্ৰ।
উম, সেইকাৰণে মই চব এটা- এটা হিচাপ এটা- এটা লিখি দিছো নহয় চব। এটাও মানে এ পাঁচ পইচাও লিখি থৈছো মানে, এনেকুৱা হৈছোঁ
অ', নহয় মই তোক এটা উদাহৰণ দিছোঁ, তোক যেনিবা এতিয়া এতিয়া এনেও তোকে ক'ব কথা খিনি ধৰ কোনোবা এজন মানুহ যেনিবা মাতিবলে থাকি গ'ল এইবাৰ। কথাটো কৈছো মই উদাহৰণ এটা দিছো কোনবা যেনিবা মানুহ এজন মাতিবলে থাকি গ'ল সেইজন মা নামো দান কি তই পাহৰি গ'লি লাগিলে। সেইটো সময়ত তোকে ক'ব কাৰণ, তই আছিল যে দায়িত্বত। তই এইটো কাম কেলে নকৰিলি বুলি। এই তেনেকুৱা ঢেৰ কথা আহি পৰিব সেইটো সময়ত।
উম।
আৰু তোৰ লিখি থোৱাখিনিতো পুৰা লিখাকেই থাকিব কিন্তু কিছুমান কথা হ'লেও ধৰ কাৰোবাক ম হওক ক'ৰ পৰা কাৰোবাক ঘৰ পৰা কিবা বস্তু চকী এখন আনিছিল যেনিবা তই গমেই নাপা যেনিবা চকীখন অনা, চকীখনো দিবলে থাকিলে সেইটো হিচাপো তোক সেইটো সময়তহে দিব।
অ'।
খন এনেকুৱা নাইকিয়া হ'ল বুলি।
অ' আৰু এটা হেৰি আছে মই এতিয়া মনত পৰিছে কথাটো, হেৰি আও এই ইহঁতৰ নামঘৰৰ হেৰি আনিছিলো গেছ আনিছিলো
অ'।
গেছৰ পইচা দিবলে থাকিলেই, নিদিলেই।
সুখৰ সময়তো মূৰত দি দিবলৈও আছে জাপি।
সেইটো হেৰি কৰিবই সেইটো ধৰিবই। এতিয়া আমাৰ ৰাসৰ নামৰ এনে চাবলৈ গ'লে লাভ এটকাও নাই, কিন্তু হেৰি চৰকা বিছ হাজাৰ পঁচিছ হাজাৰ টকা পালো কাৰণে যেনিবা
এতিয়া আমাৰ হেৰিয়ত মানে জমা এতিয়া চাৰি পাঁচ হাজাৰ মান টকা জমা হৈ আছে মানে।
অ' -অ' পঁচিশ হাজাৰটোৱে বাৰু বহুত খিনি সহায় কৰিলে দেই, সেই পঁচিছ হেজাৰটো নহা হ'লে আমাৰ ঘাট
ঘাটি মানে একেবাৰে ঘাটি আৰু।
ঘাটি মানে সেইখিনি দিব পৰাও মানুহ নাই কোনে দিলেহেঁতেন।
সেইটোৱে একাউণ্টত থকা পইচাও লাগিলেহেঁতেন।
অ', পুজি ধন উলিয়াবলগীয়া হ'লহেতেন। পুঁজি ধনু আও যিকেইটা আছে।
এতিয়া- এতিয়া পইচা পুঁজি ধনত বিছ হাজাৰ আ তেইছ হাজাৰ মান টকা আছে।
উম্।
বাকী নাই পইচাও, চব খতম। আৰু আগৰ পৰাই যিমান যিমানবাৰ ৰাস পাতিলে নহয় পইচা যদি হেৰি ৰাখি গ'লহেতেন পুঁজিত, তেতিয়াহ'লে ইমান দিনে লাখ টকা হ'লহেতেন।
অ' হ'ল হেতেন টো।
সেইসোপা পইছাটো খাই উৰুৱাই দিলে, সেই হাঁহৰ- হাঁহৰ পাৰ্টি কৰিলে।
ক কম- কম তোৰ হেৰি হ'ল, এ খানাৰ কম খালে, ইয়াৰ আগৰবাৰ ৰাসত কিন্তু হয় তেনেকে ধেই প্ৰব্লেম হ'ল এইবোৰ সমস্যা থাকিবই আৰু আমাৰ সমাজত আৰু
এতিয়া মই এইবাৰ এইবাৰ খানা চানা খাবলৈ নিদিলো বুলিহে পইচা পাতি তেনেকে।
উম!
দিয়া হ'লে সেইফিলাকও গলতেম পইচা বহুত বহুত হেৰি কৰি চলা চল কাৰণেহে যেনিবা এবাৰেই পইচা সেইকেইটা হেই হ'ল